হয় শুনিছা?
শুনিছা? অ' শুনিছো শুনিছো।
অ' অ' কি শুনি আছো, শুনি আছো। কি কৰি আছা?
মই তোমাৰ এই ভাত খাই অকমান বহিছিলোঁ। মানে গা পা ধুই তোমাৰ গোঁখাই ঘৰত সোমালোঁ।
অ', অ,
গোঁখাই ঘৰ পৰা আহি ভাতকেইটা খাই অকণমান বহিছোঁ ফেনৰ তলত, তুমি কি কৰিছা?
অ', অ, মইয়ো তোমাৰ এইয়া আগফালেকে বহি পেলাই অলপ, নিউজ পেপাৰ খনকে পঢ়ি আছিলো।
অ', অ, বাকি খবৰ খাতি ভালেই নহয়?
অ', খবৰ খাতি ভালেই বাৰু অ, তোমাৰ ভাল নহয়?
মোৰ ভালে ভালে আছো দিয়া।
অ', অ, তাকে। মই মানে তোমাৰ ফোন কৰিলো হেৰি উম, এ টপিক এটা আছিলে তাৰপিছত তোমাৰ লগতে বোলো অলপ আলোচনা কৰো। সেইকাৰণে ফোন কৰিলোঁ।
অ', অ, অ, অ, কোৱা কোৱা মই আজৰি আছো বাৰু কোৱা।
অ', অ, তাকে তোমাৰ অ, বিষয়টো মানে এনেকুৱা ধৰণৰ, মানে কি হয় আহ মানে মা জীৱনতটো এটা লক্ষ্য থাকিবই লাগে। এতিয়া সেই মানুহৰ, অ, অ, মানুহৰ জীৱনত সেই লক্ষ বিষয়টোৰ মানে কিমান গুৰুত্ব আছে, সেই গুৰুত্বৰ বিষয়টো তোমাৰ লগত অলপ আলোচনা কৰিম বুলি ভাবিলোঁ, কেনেকুৱা হব বাৰু বিষয়টো?
উম, উম, বহুত ধুনীয়া বিষয় সময় প্ৰাসংগিক বিষয়ে আমাৰ জীৱনত প্ৰয়োজনীয় বিষয় একেবাৰে। কৰিব নোৱাৰি, গতিকে একদম ধুনীয়া সুন্দৰ বিষয় বাছি লৈছো মই একদম আহ আচলতে মই ইয়াৰ প্ৰতি একদম আহ হেৰি জনাইছোঁ। আৰম্ভ কৰিব পাৰা।
অ', অ, তাকে এতিয়া তুমি চাবা হা, মানুহৰ, মানে আহ লক্ষ্যবিহীন এটা জীৱন, আৰু এখন আহ যি দিশ নাইকিয়া নাৱৰ একে মানে একেটা অৱস্থাই কাৰণ কি হয়, মানুহৰ যদি আহ মানে এখন নাওঁ যেতিয়া এতিয়া চলি থাকিব আৰু তেওঁলোকৰ যদি কোনো এটা দিশ নাথাকে বা কোনফালে যাম কি কৰিম। এতিয়া তেওঁলোকে সেই আগৰখনতে তেওঁলোকৰ মানে ঘূৰি থাকিবলগীয়া এটা অৱস্থা হয়। যাৰ ফলত তেওঁলোকে কেতিয়াও আহ মানে কেতিয়াও তেওঁলোকে পাৰত গৈয়ে মানে থাকিব নোৱাৰে, আৰু সেই একেটা কাহিনীয়ে যদি, সেই একেটা কাহিনীয়ে যদি আমি মানুহৰ জীৱনত কওঁ, তেতিয়া কি হয় আমাৰ এ মানুহৰ যদি এ আজিকালি তোমাৰ কিমান প্ৰতিযোগিতামূলক হৈ পৰিছে মানে সকলো বস্তুবোৰ। এ তেনেস্থলত যদি, তেনেস্থলত যদি মানুহৰ কথা কওঁ মানুহৰ যদি সৰু এ এটা মানে লক্ষ্য নাথাকে যে মই ডাঙৰ হয় এইটোকে হ'ম বা মই এইটো কৰিম। এ সেই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ মানে সৰুৰে পৰাই যদি এটা লক্ষ্য নাথাকে তেতিয়া মানে এ সেই, দিশ নাইকিয়া নাওখনৰ নিচিনাই অৱস্থা হব কিন্তু।
হয়, নিশ্চিত ৰূপে।
উম, উম, আৰু তোমাৰ লক্ষ্য মানে তোমাৰ এনেকুৱা নহয় যে মই এজন ডাঙৰ মানে ডাঙৰ ডক্তৰ হ'ম ডাঙৰ ইঞ্জিনিয়াৰ হম। আচলতে তেনেকুৱা নহয়, এতিয়া তোমাৰ লক্ষ্য মানে তোমাৰ কিছুমানে এনেকুৱা থাকিব পাৰে যে মই আমাৰ যি মানে সমাজ খনত, এ মানে সমাজখনত যিখিনি মানুহ আছে সেই মানুহখিনিৰ তুলনাত এজন এ ভাল মানুহ হম বা মানে, এ তেনেকুৱাও কিছুমান মানে এ লক্ষ্য থাকিব পাৰে। সেই ক্ষেত্ৰত যদি অ, সেই ক্ষেত্ৰত আচলতে তুমি কি ক'বা কোৱাচোন বাৰু?
হয় চোৱা প্ৰথম কথা আহ লক্ষ্যতো জীৱন আচলতে লক্ষ্যতটো আচলতে জীয়াই থকা মটিভটো আচলতে গুৰুত্বপূৰ্ণ তাতকৈ ডাঙৰ আচলতে একো হ'ব নোৱাৰে। কাৰণ তোমাৰ কি হয় যি জাহাজৰ কোনো গন্তব্য নাই তাৰ মানে, যি জাহাজৰ যোনটো গন্তব নাই মানে যত গৈ পাব লাগে তাৰ যদি সেই লক্ষ্যতোৱে নাই তেনেহ'লে সি ক'ত যাব কেনেকৈ থিৰাং কৰিব বা আমি কেতিয়া ষ্টেবুল হৈ থাকিম প্ৰত্যেকটো চিটুৱেশ্যনত বা কেতিয়া আমি কেনেকৈ কাম খিনি কৰিম আমাৰ লক্ষ্য এটা থাকিবই লাগিব ন পঢ়া মানে কিবা টা জীৱনৰ এটা সে লক্ষ্যটো-লক্ষ্যটো থাকিলে আমি এটা নিৰ্দিষ্ট এটা পথ তৈয়াৰ কৰিব পাৰিম প্ৰথম কথা৷
হয়-হয়
এটা পথ বা এটা ব্যৱস্থা তৈয়াৰ কৰিব লাগিব যে আমি সেই লক্ষ্যটো উপনীত হ'বলৈ হ'লে আমি কেনে ধৰণে আচলতে সাজু হব লাগিব৷ মই আচলতে সেই লক্ষ্যটোৰ আচলতে মই তাৰ আচলতে উপযোগ্য হয়নে নহয়৷ গম পাইছে নাই উপযুক্ত হয় নে নহয় মই তাৰ নিজকে আচলতে নিজকে মানসিকভাৱে হওক শাৰীৰিক ভাৱে হওক সেই গোটেইখিনি আচলতে ট্ৰেইন কৰিব লাগিব দ্বিতীয় কথা এই যিমানবোৰ সমস্যা আহে জীৱনত বা পৰি সময়ৰ লগত যিমানবোৰ জীৱনত সমস্যা আহে এই সমস্যাবোৰ আচলতে এই আচলতে লক্ষ্যসমূহে বা সপোন বিলাকে আচলতে ধুনীয়াকৈ চল্ভিং কৰিব দিব পাৰে কাৰণ কি হয় চাবা এতিয়া জীৱনত যিমানে সেই ধুমুহা নাহক কিয় সেই ধুমুহাত টোত তুমি কেৱল এটা স্থবিৰ হৈ থাকিব পাৰিবা এটা হিয়ে তোমাৰ জীৱনৰ লক্ষ খটো কাৰণে গম পাইছ নে নাই আজি আজি তুমি গম আজি তুমি যদি গম পোৱা তুমি কি হব বিচাৰিছা তেনেহলে তুমি আজি বেয়া কাম এটা নকৰা৷ বা তুমি গম পোৱা যে সেই কামটো বেয়া সেই কামটো কৰিলে মই আজি তাত গৈ প মানে মোৰ যোনটো লক্ষ্য আছে লক্ষ্যত আচলতে লক্ষ্য ভ্ৰস্ত হব৷ ভ্ৰস্ত হ আৰু প্ৰত্যয়েটো কামতে তুমি সাৱধানতা অৱলম্বন কৰিবা বা দিন টোৰ আ দিনটো আচলতে বা তুমি আচলতে সময়বিলাকক আচলতে সঠিক ব্যৱহাৰ কৰিব ল'বা গম পাইছা নে নাই৷
হয়-হয়
এতিয়া লক্ষ লক্ষ্যৰ প্ৰয়োজনীয়তা আছে তুমি যি প্ৰথমতে ক'লা যে যোনটো বথা নাইকিয়া নাও বা দিশ নাইকিয়া নাও আচলতে লক্ষ্ণ নথকা তাৰ জীৱনৰ লগত তুলনা কৰা হৈছে৷ গম পাইছা গতিকে লক্ষ্য হৈছে আমাৰ এটা দিশ গম পাইছা যিয়ে আমাক আচলতে অনুপ্ৰেৰণা দিয়ে আমি যোনটো ম মটিভেশ্যন বুলি কওঁ৷ আৰু জীৱনটোক এটা অৰ্থপূৰ্ণ মানে এটা অৰ্থ দিয়ে জীৱনটো যাতে জীয়াই থকা এটা অৰ্থ পাওঁ আমি কিহৰ কাৰণে জীয়াই আছো গম পাইছা এতিয়া ল লক্ষ্যত এতিয়া লক্ষ্য থকা মানুহেহে গম পায় যে আমি কলৈ যাব বিচাৰিছো গম পাইছা৷ সেইকাৰণে-সেইকাৰণে কিন্তু ইয়াতো এটা কথা যে আমি সেই লক্ষ্যটো লৈছো মানে এইটো নহয় যে লক্ষ্যত আমি উপনীত হমেই যে হাড্ৰেড এন হাড্ৰেড পাৰ্চেন চিয়ৰ৷ আমি লক্ষ্যত উপনিত হ'বই লাগিব নহ'লে অন্য কোনো ব্যৱস্থা নাই বা কোনো ৱে নাই জীৱনত আচলতে সেইটো এটা সেইটো কিন্তু মই এটা যোনটো ফিক্স যোনটো কনন্টেনট যোনটো আমাৰ ধাৰণা আছে ধাৰণাটো মই কিন্তু বিৰোধিতা কৰিম ধাৰণা আছে য়া তুমি মই এইটো কথা বিশ্বাস কৰো যে জীৱনত কেৱল মানুহৰ এটাই লক্ষ্য হ'ব নোৱাৰে৷ আজিকালি ল'ৰা ছোৱালী যে কয় মই এ কেৱল সময় আমুক হম তামুক হম তুমি সেইটো কথা কৈছাই৷ এ কেৱল অকল সেই ডক্তৰ ইঞ্জিনিয়াৰ হোৱাতোৱে লক্ষ্য নহয় মানুহৰ৷ এটা এজন ভাল মানুহ হোৱাৰ সমাজত এজন ভাল আহ আচলতে নাগৰিক বা ব্যক্তি হিচাপে স্থাপিত হোৱা৷ নিজৰ ব্যক্তিত দাঙি ধৰাটো এটা আচলতে লক্ষ্য বা উদ্দেশ্য সেই ক্ষেত্ৰৰ কথা কৈছো৷ মানে মানুহৰ যোনটো কেৰিয়াৰ হিচাপত যোনটো আজিকালি লক্ষ্য বাছনি কৰি লয় তাত কিন্তু যথেষ্টখিনি আজিকালি কনট্ৰভাৰ্চিয়েল বহুত খিনি টপিক দেখা পোৱা যায় মানুহে নিজৰ প্ৰাণ হৰি নিয়াতো দেখা পোৱা যায়৷ কিন্তু সেইটোও মই কৈছো যে ইমান খিনি উপস্থৰ ৰাখিব নালাগে৷ যাতে নিজৰ প্ৰাণতকৈও ডাঙৰ হৈ পৰে সেইখিনি শিকিব পৰা নাই যোনটো মই মটিভটোৰ কথা কৈছো যে কাম কৰাৰ যোনটো মটিভ সেইটো অনলি বিষয় মই সেইটোহে কব বিচাৰিম গম পাইছা নে হয়
উ সেইখিনিয়ে তুমি মানে যিখিনি কথা কৈছা মানে গুৰুত্বপূৰ্ণ কথাখিনিয়ে কৈছা এতিয়া আৰু কি হয় আহ তোমাৰ কি হয় মানে তাৰ পৰা কিছুমানৰ কিছুমানক যদি সোধা হয় তুমি মানে তোমাৰ সপোন কি বা তোমাৰ লক্ষ্য কি তে তেতিয়া তেওঁলোকে কয় যে মই এজন আৰ্মী বিষয়া হম আমাৰ এজন খেলুৱৈ হব বিচাৰে এনেকে তেনেকে তেনেকোৱা লক্ষ্য হয় কিন্তু তেওঁলোকে, তেওঁলোকে কি কয় কি হল তাৰ পৰিৱৰ্তে মানে যিখিনি কষ্ট তেওঁলোকে কৰিব লাগে সেইখিনি কৰা দেখা নাযায় কিন্তু কিন্তু সেইটো সেইটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ কিয় তোমাৰ আহ তোমাৰ যেতিয়া এটা লক্ষ্য থাকিব সেই লক্ষ্যটো পূৰণ কৰিবৰ কাৰণে তুমি একদম মানে পৰিশ্ৰম কৰিব লাগিব জীৱনত তোমাৰ সফলতা আৰু মানে ধৈৰ্য্যৰ মানে বহুতখিনি প্ৰয়োজন হব তেতিয়া আমি যদি ছাত্ৰ ছাত্ৰীৰ বাবে আহ ভন্তিৰ কথা কও তেওঁলোকৰ বাবে সময়মতে পঢ়া বা শিক্ষকৰ পৰামৰ্শ মানি চলা বা নতুন জ্ঞান আহৰণ কৰা আদিত মানে যি নিজৰ মানে দক্ষ লতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু সফলতাৰ
হ
সফলতাৰ পথত তোমাৰ বহু বাধা মানে ব্যৰ্থতা আমাৰ আহ আহিবই কিন্তু সেইবোৰক ভয় নকৰি মানে আগবাঢ়ি যোনে যাব পাৰিব সিহে এদিন মানে সেই লক্ষ্যত গৈ উপনীত হব পাৰিব আৰু মই এটা কথা কম
পাৰিব
কিমান মানুহে কি কৰে নিজৰ লক্ষ্যত উপনী উপনীত হবৰ কাৰণে মানে বিভিন্ন ধৰণৰ ৰাস্তা বাচি লয় কিন্তু মই সেই ক্ষেত্ৰত এটা কথা ক'ম যে এ তুমি যদি ভাল পথেৰে গৈ পেলাই যদি মানে তুমি এজন সফ মানে তোমাৰ যদি লক্ষ্যত উপনীত হোৱা সেইটো তোমাৰ ভাল কথা কিন্তু যদি তোমাৰ এ এটা বেয়া দিশ বাছনি কৰি মানে তোমাৰ আহ মানে তুমি বেয়া কাম কৰি যদি সেই লক্ষ্যত উপনীত হোৱা সেইটো কিন্তু মই তোমাৰ বুলি মই নাভাবো আ
হয় হয় হয় হয় গতিকে আহ তুমি যোন এতিয়া এই যোনটো কথা কলা নহ এই পথটোৰ কথা কৈছা যে লক্ষ্য টো আচলতে হ'লেই নহ'ব কিন্তু তাৰ উদ্দেশ্যটো সৎ হ'ব লাগিব একচুৱেলী বা আমি যোনটো পথেৰে কৈছো লক্ষ্য লক্ষ্যটো আচলতে প্ৰাপ্ত কৰা যোনটো পথ পথটো আচলতে সৎ হ'ব লাগিব নহ'লে তাৰ অৰ্থটো নাথাকিব ধৰা এজন লোকৰ জীৱনত কিন্তু চবৰে আজিকালি মটিভটো লাষ্টত হৈ হৈ গৈ গৈ গৈ গৈ আচলতে তুমি যদি চবলৈ চবৰে চাবলৈ যোৱা এজন ভাল মানুহ হোৱাৰ বিপৰীতে যদি তেওঁলোকৰ কেৰিয়াৰ হিচাপত চাবলৈ যোৱা চবৰে মটিভটো এনেকোৱাই হ'য়গে পইচা ইনকাম কৰাটোৱে আচলতে প্ৰায়ভাগ মানুহৰ মটিভ হয় মই চবৰ কথা কব নাযাও কিন্তু নাইনটি পাৰ্চেন্টতকৈ অধিক মানুহ আচলতে প্ৰকৃত বাস্তৱ সেইটোয়ে নহয় জানো মই আমুক হ'ব বিচাৰো তামুক হ'ব বিচাৰো হয় নে নহয়
উম হয়
অ মই ডাইৰেক্টলি যদি এটা অভাৰল পইন্ট অফ ভিউ যদি চাও যে মানুহৰ এ লক্ষ্যতো হৈ গ'ল যে এনেধৰণে পইচা ইনকাম কৰা যে পইচা ইনকাম কৰাটো ভাল কথা যে তেখেতে আৰু তেখেতৰ সৰুৰে পৰা অৱস্থা বেয়া যে এসাঁজ ভাতৰ কাৰণে সংগ্ৰাম কৰিছো কোনোবাই ঠাইলৈ যাবলৈ এখন বাহন নাই আৰু ঘৰৰ অৱস্থা তেনেকুৱা থাকিবলৈ জেগা নাই। সেইটোতো তাৰ পৰা তেখেতে এটা মটিভ লৈছে যে মই এনেধৰণৰ আহ হেৰি কৰিম যাৰ ফলস্বৰূপে মানসিকতাৰো বৃদ্ধি হ'ব বা পইচা পাতি ক্ষেত্ৰতো সবল হ'য় সেইটোতো এটা ভাল কথা। কিন্তু মই এতিয়া উদাহৰণ লৈহে দেখুৱাই দিছো সেই লক্ষ্যটো উপনীত হোৱাৰ পথ এতিয়া দুটা আছে। হয় তুমি যোনটো ধন আছে বা টকা - পইচা আছে টকা - পইচাবোৰ সৎ পথেৰে ইনকাম কৰিবা। হয় বি প মানে তুমি বেয়া পথৰে কৰিবা দুটা পথ আছে, এটা পথ সহজ এ টা পথ কঠিন বা দুইটা সেই পথৰ ক্ষেত্ৰতে কিন্তু এটা ভাল এটা বেয়া। গতিকে তেনেধৰণে প্ৰত্যেক লক্ষ্য আহৰণৰ ক্ষেত্ৰত আমি আচলতে পথৰ উপৰতো যথেষ্ট নিৰ্ভৰ কৰা তুমি যোনটো কৈছা।
হ'য়।
যে আমি সঠিক পথত আমি আচলতে গ'লেহে আমি লক্ষ্যত উপনীত হোৱাৰ আচলতে অৰ্থটো থাকিব। আৰু এ এনেকুৱা ধৰণৰ হ'ব লাগে ধৰা যিসমূহ আমি ল সমূহ লক্ষ্য ৰাখো সেই লক্ষ্যসমূহৰ উপৰিও আমি কিছুমান উপলক্ষ্য ৰাখিব লাগে। যোনবিলাক উপলক্ষ্য আমি যদি মূল লক্ষ্যটোৰ পৰাও যদি আমি প্ৰাপ্তত যদি আহ আচল তা আমাৰ বাধা আহে তেনেহলে সেই ল লক্ষ্যসমূহো আমি আচলতে ৰাখিব লাগে আজি ফোন হিচাপে গম পাইছা নাই। আৰু একদমেই এটা ডাঙৰ লক্ষ্য মানে কি হয় কিছুমানে এনেকুৱা এটা ডাঙৰ মানুহে এইম ৰাখে যে এইমটো আচলতে এ গম পাই যে মই যাত পচিবল হ'ব ইমপচিবল কথাটো কিন্তু তথাপিতো মানে তাৰ প্ৰতি সেই প্ৰত্যেক দিনে নিজকে বহুত ফ'ৰ্চ কৰি - কৰি এইটো কাম কৰিবলগীয়া হ'য় মানে তেনেকুৱা ক্ষেত্ৰত এটা ৰোড মেপ বনাব লাগে যোনটো ৰোডমেপত তেওঁ এই লক্ষ্যতো সৰু- সৰু ছেপাৰেট কৰি ভাগ কৰি লওক, যেনে পইচা পইচা ইনকাম কৰিবলৈ হ'লে প্ৰথমতে তুমি এটা ধুনীয়াকৈ ভাল - ভাল পথে যাবলৈ হ'লে ষ্টাৰ্টআপ কৰা বা প্ৰথমতে নিজে এটা ক্ষুদ্ৰ উদ্যোগ কৰা হ'য় নে নহ'য়? প্ৰথমতে নিজে ষ্টেবল হোৱা তাৰপিছতে অলপ ডাঙৰ কৰা সেই বস্তুটো অন্য মানুহকো তাক হেৰি কৰা তেনেধৰণে কথাখিনি ধৰ ধৰা প্ৰথমতে তুমি এটা ঘৰ বনালা নিজে থাকিবৰ কাৰণে খাদ্য পাতি সেইখিনি হেৰি কৰিলা, যানবাহন এখন ললা এইখিনি কথাখিনি কৈছোঁ মানে লক্ষ্যতো আমি ছেপাৰট কৰি ল'ব পাৰো ডাইৰেক্টলি যে মই এক বিলিয়ন এক মানে এক মিলিয়ন সেইখিনি পইচা ইনকাম কৰিম সেইটো কথাটো আচলতে ডাইৰেক্টলি লক্ষ্যত উপনীত হোৱাত যথেষ্টখিনি বাধা আহি পৰে গতিকে মই সেইখিনিয়ে ক'ম যে জীৱনত লক্ষ্য থকাটো প্ৰয়োজন যথেষ্ট প্ৰয়োজন কিন্তু লক্ষ্যৰ লগতো সেই কথাখিনি আন সাংগিক যোনবিলাক কথা আছে সেই কথাবিলাক আচলতে গুৰুত্বপূৰ্ণ। গতিকে তুমি কি ক'বা ইয়াৰ বিষয়ে আৰু?
অ সেইখিনি এতিয়া তোমাৰ মোৰ মতে যদি ক'বলৈ যাওঁ জীৱনত লক্ষ্য থকাটো সফলতাৰ প থম খৰচ এতিয়া লক্ষ্যই আমাৰ লক্ষ্যই আমাক কি অনুপ্ৰেৰণা দিয়ে, তোমাৰ আত্মবিশ্বাস বঢ়ায় আৰু মানে জীৱনটোক এটা অৰ্থপূৰ্ণ কৰি তোলে এতিয়া যদি আমি
হয়।
সফলতা বা মানে সততা আৰু পৰিশ্ৰম আৰু ধৈয্যৰে যদি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওঁ তেন্তে এদিন নিশ্চয় সফল হব মানে সফল হব পাৰিম সেয়েহে প্ৰতিজন মানুহৰ হয়। মানে সৰুৰে পৰা নিজৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰি লোৱাটো উচিত আৰু
হয়।
এই লক্ষ্যত পূৰণৰ বাবে তেওঁলোকৰ একাগ্ৰতা যদি কাম কৰি যায় তেতিয়া নিশ্চয় এদিন মানে - মানে সফল হ'ব পাৰিব।
নিশ্চয়, নিশ্চয়, নিশ্চয় এতিয়া এই ক্ষেত্ৰত তোমাৰ এজন কবিয়ে কৈ গৈছে যে স সপোনে আমাক অনুপ্ৰেৰণা দিয়ে, কিন্তু লক্ষ্য ই সেই সপোনক বাস্তৱতালৈ ৰূপান্তৰিত কৰে। জীৱনত এটা ইস্পষ লক্ষ্যত স্থিৰ কৰা কৰিব লাগে আৰু লক্ষ্য দিশে আমি পৰিশ্ৰম কৰিব লাগে, গতিকে আশা আজি যিমান খিনি পাতিলো তুমি আৰু মোৰ মাজতে সীমাবদ্ধ হৈ থাকিব সকলোৰে মাজলৈ যাওঁ, সকলোৱে